হুউ
হয় শুনিছেনে
হয় হয় শুনিছো।
অ অ কি খবৰ আপোনাৰ?
আছো এ হেয়ি আলহী আহিছিলে এইমাত্ৰ গ'লে আৰু।
এআও
মা আহিছিলে ভাই বোৱাৰীজনী আহিছিলে ভতিজা এটা সৰু আছে ন মাহৰ
হয়
এ আ ৰাতিপুৱা আহিছিলে খাই বৈ কিনে এতিয়া ওলাই গ'লে
অ ৰাতিপুৱাই আহিছিল চাগে।
হা দহটা মান বজাত আহিছিলে আৰু।
হয়, কি চবজি বনালে কি খুৱালে?
কি চবজি বনালো কি খোৱালো মা ন শোকান মাছ আছিলে সেয়া বনালে।
এ
তাপিছত আৰু ভাজি বনালে, দালি আছিলে।
হয় হয়।
সেনেকে খাই বৈ গুচি গলে গে আৰু
অ অ তেলপিঠাও বনালে চাগে
নাই নাই তেলপিঠা নাই নাই আলহি আলহী মানে এই এইবিলাক কিনা বস্তু আছিলে বিস্কুট আছিলে, চানা আছিলে সেয়া এখিনি আছিলে সে হলো আনৰস কাটি খোৱালো
হয়
পিছত এ কিবা এটা প্ৰব্লেমত আহিছিলে এই গোটৰ বিষয়লৈ পেলায় আহিছিলে আৰু ঘৰত আত্মসহায় গোটৰ বিষয় লৈ পেলায়।
হয় হয়
আপুনি আত্মসহায়ক পইচা পাইছিলে নে আত্মসহায়ক গোটৰ দহ হাজাৰ টকাতো পাইছিলো পাইছিলে এ এ তিয়া মানে আপোনাৰ হেৰি কৰা নাই নেকি আকৌ পঁচিছ হাজাৰ টকা এটা পাব ন ফৰ্ম চম কৰিছিলে নাই
ফৰ্ম কৰিছিলো পঁচিশ হেজাৰ টকাটো এ মাজতে মাজতে য়োগা কৰিছিলে নহয় মহিলাবিলাকে য়োগা কৰিব নাপালো মোৰ বেমাৰ আছিলে
অ মইয়ো নাপালো
তাতে চহী কৰিব দিছিলে চহী মোৰ চহীটো কৰা নহ'ল
অ
এতিয়া বেমাৰতে আছোৱে পৰি, তাত দৌৰিব পৰা নাই। কি বা হৈছে গম পোৱা নাই খবৰ ল'ব পৰা নাই।
অঁ।
এতিয়া চহীটো কৰাব লাগিব নে নে নকৰালেও হ'ব
তোমা আপোনালোকৰ হেৰি দিয়া নাই নেকি ভিঅ' মিটিং দিয়া নাই নেকি? যিটো গ্ৰুপ মিটিং হয়, সেইটো মাহৰ মূৰতহে হয়।
হয়।
হয় ভিঅ' মিটিংটো মাহৰ মূৰত হয়।
হয়।
আমাৰ ইয়াত ভিঅ' মিটিং আজি, যোৱা কালিয়ে আছিলে কিবা এটা প্ৰব্লেমৰ কাৰণে পা ছেক্ৰেটৰী আৰু প্ৰেচিডেন্ট নোহোৱাৰ কাৰণে ধৰ পিছোৱাই দিলে। আকৌ বা কেতিয়া দিয়ে নাজানো। স আমাৰ ইয়াত চবকে মাতিছিলে যে কোন কোন মানুহ বাইদেউ সকলে দছ হাজাৰ টকা পাইছে সিহঁতে সবে আহিব লাগিব। যিহেতু চহী পত্ৰ আছে ষ্টাম ছীল লৈ আহিব লাগিব, এনেকুৱাকে কৈছে আৰু।
হয়।
যে আমাৰ মই বস্তু এটাত দিব নোৱাৰিলেও কিবা কিনি বিচাৰিছিল অলপ ডকমেন্টচ, কিবা এটা অসুবিধাত দিব নোৱাৰিলো, এতিয়া জানো কি কৰে সিহঁতে বোলে জমা দিলে গৈ এতিয়া মিটিঙত ক'ব লাগিব আৰু, প্ৰকাশ কৰিব লাগি ব যিহেতু এই সিদিনাখনে দিব নোৱাৰিলো।
হয়।
ছিল কিবা সুবিধা ওলাই যাব, সিহঁতে ধৰ যিহেতু ওপৰৰ মানুহ নহয় জানো?
হয় হয় হয় সিহঁতে জানে বুজি পায় এইবিলাক।
হম।
আমাৰ ইয়াতে এতিয়া মি হৈছে নে নাই মোক জনোৱাও নাই, বেমাৰ বুলিয়ে জনোৱা নাই নেকি সেই গম পোৱাও নাই। খবৰ ল'ব পৰা নাই মই, এ কি হৈছে গম পোৱা নাই আৰু।
হয় হয়।
হে খবৰটো ল'ব লাগিব।
পায় এনেই নিউজত দি আছে শুনি আছো, যে যিবিলাক মহিলাই দছ হাজাৰ টকা পোৱা নাই সিহঁতে বোলে তিয়া দছ হাজাৰ টকাতো সোমাব।
হয়।
এতিয়া হে দছ হাজাৰ টকাতো মানে এতিয়া, যিবিলাকে পোৱা নাই সেইবিলাকে সম পিছত বোলে যিবিলাকে পাইছে সেইবিলাক পঁচিছ হাজাৰ সোমাব। সোমাওতে বা কিমান দিন লাগে সেইটো গম পোৱা নাই আৰু। এইবিলাক কৰিয়ে থাকিব লাগিব, দছ হাজাৰ কাৰণে বহুত কষ্টও কৰিলো দেচোন বাৰু, উ গছো পুলি ৰুব লাগে মাহে মাহে ফটো দিব লাগে গছ কিমান ডাঙৰ হৈছে, তাৰপিছতে আকৌ কলহ ললো মানুহ ঘৰে ঘৰে মাটি এ চাই তুলি ফুৰিলো, উঠাব গলো। কলহতে কলত দিল্লী নে ক'ত গুচি গৈছে বোলে বৌয়ে দি আহিছিলে গৈ। প্ৰধানমন্ত্ৰীয়ে, এইবিলাকে আৰু মানে।
এতিয়া পঁচিশ হাজাৰতো কি কিবা কৰিব লাগে আৰু।
পঁচিশ হেজাৰটোত য়োগাও কৰিব লগা হলে আৰু গুছি গুছিয়ে গলগৈ আৰু বা কি কি প্ৰব্লেম আৰু গছ পুলি দিছে এইবিলাক ৰুইছো।
গছৰ পুলি ফটো মাৰি দিয়া গৈছে।
উম
আ এতিয়া পিছত কি ওলায় আৰু গম পোৱা নাই আৰু।
উম দছ হেজাৰ পাইনো কি হে কামত খতিয়াম বুলি দিছিলো যে চৰ চৰাই পালনত খতিয়াম বুলি কৈছিলো চৰাই যিহেতু- পালন কৰিছিলোয়ে আধা মৰিয়ে গ'ল। গৈ দুটা তিনটা চৰাই আছে তাকো এতিয়া ফটো মাৰি দিব লাগে।
চ কি কৰিছিলে কিমান লাভ হ'ল কিমান লছ হ'ল সেইবিলাক হিচাপ ৰাখ ৰাখিব কৈছিলে। হিচাপ দেখুৱাব লাগিব বুলি কৈছে।
সেইটোৱে এতিয়া লছ হ'লেও দিব লাগিব লাভ হলেও দিব লাগিব। হিচাপটোতো হিচাপেই নহয় জানো হয়। এইবিলাকে আৰু কি বুলি আৰু ক'ম আৰু।
আজিকালি গোট বিলাকতো বহুত ফলচ কৰা হৈছে চক্ৰেটাৰী সভাপতি।
হয় সেই বিলাকতো থাক তাকে আৰু এইবিলাক ফলছ্ থাকে অলপ। ছোৱালীজনীও কান্দি আছে। হেৰি যাম বুলি বোলে ইয়া আমাৰ অলপ আগত- তে মানে অ, সেইয়াত যাম বুলি কান্দি আছে এতিয়া নিব লাগে। তাতে নিব পৰা নাই অলপ অসুবিধাৰ কাৰণে।
অঁহ
ঘুৰিব কাৰণে, গৰম বন্ধ দিছে এইবাৰ যদি ঘূৰিব নাযাৱ- আমাৰো মানে ঘৰত মানুহ নাই ন মই ছোৱালীজনীয়েহে আৰু কোনো নাইয়ে।
অ
ঘুৰিব যাব লগা হলে কোনোবা থাকিব লাগিব উম। ঘৰতনো তামোলৰ গছ আছে পানৰ গছ আছে বহুত কিবা কিবি গছ- আছে মোৰ মানে, এইবিলাক খাই শেষ কৰিব ন ছাগলীয়ে গৰু আহ হে এইবিলাকৰ ভয়তে নোযোৱাকে আছো মানে চব মিলাই পেলাই ক'তো যাব, নোৱাৰা হৈছো আৰু।
হয় কথাটো হয় কিন্তু ল'ৰা ছোৱালী বিলাকক- ভ্ৰমণ কৰাব নিব লাগে আৰু দেখুৱাব লাগে জাগাবিলাক-
অ পইচা হ'লে ভাবি আছো জাগীৰোডত এখন আছে বহুত ধুনীয়া হয়। জাগীৰোডত আছে জাগীৰোডেদে এৰিয়াৰ ভিতৰৰ চাইডে সোমাই যাব লাগে। তাত বহুত ধুনীয়া এখন পাৰ্ক আছে, পাৰ্কখনত গ'লে বহুত ভাল লাগে।
অ
আৰ্ট কৰি থৈ দিয়ে জীৱ জন্তু দেখা পোৱা যায় কিন্তু পানীৰ তাৰ বৈ যোৱাত কি বুলি কয় নহয় নলা আছে। জুৰি আছে অ অ শিলৰ ওপৰে ওপৰে ঘূৰিব পৰা যায়। বহুত ধুনীয়া লাগে মানে যায়, বহুত ভাল লাগে মানে। মই এবাৰ গৈছিলো বহুত ধুনীয়া লাগে মানে, এতিয়া চিৰিয়াখানা চিৰিয়াখানা এবাৰ স্কুলৰ পৰা লৈ গৈছিলে।
হয় হয়।
চিৰিয়াখানা চালে নে নাই গম পোৱা নাই মই, কিন্তু অহ না আমাৰ ছোৱালীজনী স্কুলৰ পৰা লৈ গৈছিলে নহয়, এইয়া এ কি কিবা কিনি এইবিলাক কত ঘূৰাই লৈ আহিছে গৈ।
হয়।
তাৰ পিছত চিৰিয়াখানাত গৈছে নে নাই সেইটো গম নাপাওঁ, চিৰিয়াখানাত এদিন লৈ যাব লাগিব বস্তুবিলাক দেখাব কাৰণে, যিহেতু আমাৰ বহুত দূৰ হয় চহৰৰলৈ, এতিয়া ইমান দূৰত গৈ
এই ভ্ৰমণ কৰাব নিবৰ কাৰণে মন গ'লেও মানে যিবিলাক গাড়ীৰ কিছুমান এক্সিডেণ্ট হৈ থাকে। ঘটনা বিলাক হৈ থাকে, এইবিলাক চালে যাবৰ কাৰণে মন নাযায়, যাব দিবও মন নাযায় নাযায় বহুত আজিকালি নোহোৱা নোহোৱা ঘটনা হৈ আছে।
না ৰাস্তা বাটটো যদি অকমানে চমু হোৱা হয়, তেতিয়া ধৰ সোনকালে নিছে যেতিয়া আমি ইয়াৰ পৰা যাওঁতে চহৰৰলৈকে আমাৰ দুঘণ্টা তিনি ঘণ্টা লাগি যায়। হয় আমাৰ তিনি ঘন্টাত আমাৰ চ জেগা খিনি ঘুৰা নহয়, ছঘন্টা তাতে যায়। আহোতে আহোতে সন্ধিয়া হয় আকৌ গাড়ী পোৱা নাযায় আমাৰ যিদখৰ জেগাত আমাৰ ডিষ্ট্ৰিকৰ গাড়ী উঠে
হয়।
উঠি থাকে, সেই লাষ্ট টাইম সেইখন গাড়ী পোৱা নাযায় সেইকাৰণে তাত মোৰ কোনো আলহীও নাই দেচো বাৰু। দে ৰখি যাম তাতে আলহী ঘৰত নে ৰুম ভাড়া ল'বলৈ থাকিবৰো ৰুম ভাড়াটো এইবিলাক বিচাৰি নাপাওঁ যে চিনিও নাপাও অ চিনিও না নাপাও দিয়াচোন তাৰ মানুহবিলাক ক'ত ৰুম ভাড়া কৰে, আমিতো ইমান এই টেকনিকৱালা মানুহ নহয় ন, যে ইমান চালাস মানুহ যে গৈ পেলাই কৰ'বাত নহয় কৰ'বাত আমি মূৰতো গুজি দি পেলায় থাকিব পাৰিম ৰাতিটো বা ৰাতিপুৱা সময়ত আহি যাম।
হয়, সেইবিলাক জেগাত চিনি পাবও লাগিব।
অ নহয় সেনেকুৱা জাগাত নাই মানুহে নাই।
হয়। এইবোৰ হেৰি মানুহ অলপ ঘূৰা পকা কৰা মানুহ হ'লে চিনি পাব ঠাইবিলাক এই অলপ মানে হেৰি নিচিনা যে অকুৱা - পকুৱা।
অ
চবে বুজি নাপায় আৰু।
বুজি নাপায় সেইবিলাক
তেনেকুৱা। এতিয়া গৰমৰ বন্ধ শেষ হবই হ'ল, এতিয়া গৰমটো বেছি ল'ৰা ছোৱালী কি ফুৰাব নিব।
সেইটো হয় গৰমতো ভাল কাপোৰ এযোৰ পিন্ধি যাব নোৱাৰি, এতিয়া ঘৰত থাকিলে বাৰু চিগা ফটা কাপোৰ পিন্ধি হলেও গৰমতো সহ্য কৰিব পৰা যায়, বা গছৰ চাঁহত তে হওঁক বা এবাৰ ফেনৰ তলতে হওঁক নহয় জানো, ব তাহে অলপ মাৰিছে সেই নতুন কাপোৰ এযোৰ পিন্ধাৰ লগে লগে গোটেই গাটো আৱৰি ধৰি ৰাখে। তাইৰ গৰমটো বেছি।
আ'।
এত তেনেকে মানুহে কোনোফালে যাবওঁ নোৱাৰি, গৰম বন্ধ দিলে বোলে গৰমত ঘৰতে থা কিব লাগে।
আ।
গৰমত ঘৰত থাকি পেলাই পঢ়া শুনা কৰিব লাগে, সে টো কাৰণে গৰম বন্ধ দিয়া, ধৰ স্কুলত থাকিব নোৱাৰে।
কিন্তু ফুৰাব ফুৰা সময়ো নহয়গৈ দিয়কচোন?
হয়' হয় পঢ়া শুনাৰ কাৰণে আৰু কাৰোবাৰ যদি নচিব ভাল হয় বা ভাগ্যও ভাল হয়, কাৰোবাৰ গিৰিয়েকৰ ঘৰত গৈ পেলাই তেওঁ ফুৰিব পাৰে, কাছবা নচিব বেয়া হ'লে নোৱাৰে গৈ, সেয়া এটা আফচোচ থাকি যাই দেখোন, অ' ঠিক আছে হ'ব দিয়ক ৰাখো দিয়ক আহ।